হেল্ল'? অ'! কৰিছা?
মই, ফিল্ডত-ফিল্ডত, ফিল্ডত-ফিল্ডত, বহি আছোঁ, তোমাৰ। মোৰো মাথা ঘূৰাই আছে। মোৰ, মোৰ মাথা মোৰ চুগাৰ বাঢ়িছে নে, হাই প্ৰেছাৰ হৈছে? মই
গৰম পৰিছে দে, প্ৰেছাৰ হাই।
ইয়ে, চুগ, চুগাৰ থাকিলও বোলে, মাথা ঘূৰাই বোলে, অলপ আগতে কৈ আছিলা।
কোৱাচোন?
উম!
চু, চুগাৰ থাকিলেহে তেনেকুৱা হ'ব। মানে, চুগাৰ নাই নহয়।
তো মানে, প্ৰেছাৰ হাই মানে ন'?
প্ৰেছাৰ হাই যদি মানে, মূৰ ঘূৰাইছে। মানে,
বুঢ়া মানুহৰ বোলে, বেছিকে প্ৰেছাৰ হাই হয়। মই বুঢ়া হোৱা নাই, নহয়।
ত' ধৰি ল', সেই, সৰু পোৱালি এটাৰো প্ৰেছাৰ থাকে।
অ'! প্ৰেছাৰতো থাকেতো, বুজি পাইছোঁ! মানে, প্ৰেছাৰ যোনটো, কিবা ৰক্তৰ যোনটো চাপ, এইটোকে প্ৰেছাৰ বুলি কয় না?
য়েছ।
ত' এইটো থাকিবতো, মই শুনি পাইছোঁ যে, প্ৰেছাৰ হাই মানে, বেছি বেছিভাগ মানে, বুঢ়া মানুহৰ বোলে, প্ৰেছাৰ হাই বেছিকে, হাই-হাই হৈ বোলে।
সেইটোও হয়! বুঢ়া মানুহৰো হয়। কাৰণ সেইটোতো মানে, বহি থাকে। তেওঁ মানে, এটা, হয়! কেতিয়াবা ব্লাড চাৰ্কুলেশ্যনটো। কেতিয়াবা, হাই হৈ যায়, কেতিয়াবা ল' হৈ যায়। সেইকাৰণে, বুঢ়া মানুহে, এইটো প্ৰব্লেমটো, বেছি থাকে।
ত' সৰু পোৱালি নহয়, নেকি তেনেকা?
ওহোঁ! সৰু পোৱালি নহয়।
কিয় নহয়?
সৰু পোৱালি এতিয়া, সৰুতে কিমান ব্লাড চাৰ্কুলেশ্যন এতিয়া, চলিবা। আৰম্ভ কৰেহে, সেইটো সময়ৰ পিছৰ পৰা। দৌৰা, ঢাপৰা ষ্টাৰ্ট কৰেহে।
তাৰ মানে তোমাৰ ধৰা হা কিবা কি কয় প্ৰেছাৰ হাই হ'লে মানে কোনটো কাৰণত? হাই হয়।
কোনটো কাৰণ হাই হয়? মানে যেতিয়া তুমি বেছিকৈ খোজ কাঢ়া, বা দৌৰা গৰম ভাৱটো লাগে নাই? ভাগৰটো লাগে নাই?
উম, উম।
তোমাৰ যিমান বু মানে ধপ, ধপ কৰেব তিমান তোমাৰ ব্লাড খিনি জোৰচে অহা যোৱা কৰিব।
অ'। তেতিয়াই ব্লাড প্ৰেছাৰ হাই হয় মানে ন হা, হা। উম।
তোমাৰ দিলটো তাত সোৱলিনড আৰু বালিনড থাকে।
পিকটুৰ এই দুজন নাথাকে নয় এয এজনী আছিলে এইটোকে ওলাই দিলো মোক কেতিয়াবা, সেই কি কথা কয়ে।
কি মানে, মানে তোমাৰ দিলটো থাকে যে তাত দুটা নলী থাকে নলী।
অ', নলীৰ কথা কৈছা মই ভাবিছো বেলেগ কাৰোবাৰ কথা কৈয়ে আছ নেকি।
অ', নলী থাকে তাক সু অগন্দ আৰু বাহ অগন্দ বুলি কয়।
অ', পাছত।
চব বাওঁ অলিণ্ড যদি মানে তেজোমাই আৰু সো অলিণ্ড দি ওলাই।
অ', তো মানে তো মানে ম মানে কিবা কাম চ দৌৰি দৌৰি থাকিলে বা কিবা কাম চাম কৰি থাকিলে মানে বেছিকে মানে ৰক্তচাপটো বাঢ়ি যায় না। লো, লো, লো। ল' প্ৰেছাৰ ল' প্ৰেছাৰ কেনেকা হয় আকৌ মই বহি থাকিলে এ এ ঠাইত বহি থাকিলে আৰামছে তেতিয়াহলে ল' প্ৰেচাৰতটো হ'ব না।
গৰম দিনত হাই প্ৰেচাৰটো বেছি মানুহৰ।
তো ল' প্ৰেছাৰটো কেনেকা হয়?
ঠাণ্ডা দিনত
উম।
তেজটো যেতিয়া আমাৰ যেতিয়া ইমান ঠাণ্ডা লাগিব
উম।
গেছটো যিমানে ঠাণ্ডা পৰি হৈ যাব নহয় চাৰ্কুলেশ্যন টো লাহে, লাহে, লাহে হয়
অ', মানে তেতিয়া, তেতিয়া মানে তোমাৰ মোৰ যদি ল' প্ৰেচাৰ হৈ গ'ল তেতিয়া মই দৌৰি দিলে নাই নাই নাই মানে ধৰা মোৰ ল' প্ৰেছাৰ হৈ গ'ল এতিয়া মই অলপ অলপ টাইম দৌৰি দিলে ঠিক হৈ যাব।
পাৰি কিন্তু ঠিক নাই তোমাৰ মোৱা মূৰতো ঘূৰাই যাব পাৰে।
অ', ত্ৰিশ দিনিটলৈ দৌৰিম না মই।
হম।
ট্ৰেডমিলত দৌৰিম না মই।
দৌৰিলেও
অ', কোনোবা কাৰো কোনোবা এজনক নাই নাই কোনোবা এজনক ৰাখি লম লগতে মই পৰি গলত চাবি তো উঠাই লিবি নাই কি, কি ন নাই কিবা, কিবা হেৰি নাই নাই, মই দৌৰি দৌৰি থাকোন যে কিবা হোম পাউণ্টাৰ এখন লগত ৰাখি ল'ম লগতে। তাক কৈ যে মই পাগৰি গলে মোক ধৰিবাচোন।
হোম পাউণ্ডাৰ হোম পাউণ্ডাৰ।
উম, আচ্ছা যিয়ে নহ'ক ত' মই বাগৰি পৰিলে ধৰিব লাগিব, উঠাব তো লাগিব ন' কোনোবা এজনে।
তাকে।
আৰু আৰু যোনটো আছে কিবা মিৰ্গি মিৰ্গি যে বুলি কয় মিৰ্গী বেমাৰটো কেনেকে বেমাৰ এইটো বুজিয়ে পোৱা নাই।
মিৰ্গি বেমাৰটো হৈছে তোমাৰ নাৰ্ভৰ প্ৰব্লেম থাকিলে হয়।
নাৰ্ভৰ প্ৰব্লেম মানে?
সি টান মাৰি দিয়ে। সেই পিছত তোমাৰ এটা মানে কি কয়তো জেগাত মানে ত' মানে মিৰ্গী বেমাৰ হয় যে তাত মানে তোমাৰ যোনখিনি সি থাকে লাডু হৈ যায়, গাটো কোচ খাই যায় আৰু গাটো কঁপিব ধৰে।
উম, উম।
সেইকাৰণে গজাল বা কিবা দি দিয়ে।
সিদিনা এই সিদিনা মই দোকানত আছিলো হা, কিবা চাৰে আঠ টামান বজাত এতিয়া এ, এটা মানে ল'ৰা আছিলে উম, এই যে নচৰৰ দোকান দোকানতে মানে। তাৰ এনেককাে হৈ গৈছিলে, একদম একো চিলিব গুণৰে যেনেকা আছিল তেনেকাে একদম উল্টাকে পৰি আছিলে সি। অলপ পাছতে কিবা, কিবা অ' কিবা বোলে চামোৰাৰ জোতা সোঙাই দিলে বোলে ঠিক হৈ যায়।
অ' হয় কিন্তু দেই কিবা টান বস্তু সি এনেকে দাতে ধৰি ৰাখে বা গল চাবি যোন চাবি যে লোহাৰ বস্তু চস্তু কিবা যদি এনেকা দি দিয়া ঠাণ্ডা লাগি যায় নহয়। যেনেকে আমাৰ ভৰি জিন জিনালে যে ঠাণ্ডা বস্তু ভাল হৈ নাযায়।
উম, উ।
মানে কি তাৰ গাটো মানে অলপ চমকাই দিব লাগে তেতিয়া ঠিক হৈ যাব না?
অ', অ'।
তাক তাক যেতিয়া এজন মানুহে কিয় মিৰ্গী বেমাৰ হ'ব? তাক গুদগুদ দিলে কি ঠিক হ'ব ই?
উম।
গুদ গুদ দিলেও ঠিক হৈ যাব? সচাকে? গুদগুদি গুদ গুদি দি কি থাকিলে গুদগুতি গুদগুতি গুদগুতি। ত' তাৰ গাহে চমকাব লাগে।
গুদগতি কিবা হেৰি কি কয় এইটো মানুহটোক বাগতে থ'ব লাগে মানে ভালকে মানে মানে ভাল জেগাখনত থ'ব লাগিব ন' মানে মানুহটোক।
তুমিতো কৈ তুমিতো কৈ আছা না মিৰ্গী বেমাৰ হ'লে তুমিতো কৈ আছা যে মিৰ্গী বেমাৰ হ'লে বোলে মানুহটোক মানে অলপ চমকাই দিব লাগে তেতিয়া ঠিক হৈ যায়।
অ' ঠাণ্ডা বস্তু যদি হাতত ধৰাই দিয়া তুমি ঠাণ্ডা বস্তু আচলতে হাতত ধৰাই দিবাে চালি যাবি
অ' ত' মই আচানক যাই কিনে তাক গুটগতি দিম একদম ঠিক হৈ যাব লাগে।
গুদগুদি আৰু ঠাণ্ডা বস্তুৰ পাৰ্থক্য আছে, পাৰ্থক্যয় আছে।
অ' তাকে নেকি? হাঁহি দিব না। বেচাৰা জনে ইমান কষ্টত আছে, তাক চাই, ত মই মোৰো বে হা হা হা?
নেটৱৰ্কটো শ্ল' তোমাৰ।
অ' অলপ আছে, মই ফিল্ডত আছো যে, আৰু কিবা হেৰি কৰি আছো খোজ কাঢ়ি আছো। বাল এফালে যাই আছো।
উ এতিয়া ঠিকেই আছে বছ।
না।
মাত মাত টো আহি আছে এতিয়া?
অ' এতিয়া আহিছে।
উম, আৰু আৰু বাকী
উ মিৰ্গী বেমাৰীক যদি তুমি কুতো কুটো দিবলৈ যোৱা। যিটো কপনি দিব, সেইটো তুমি চিটিকি পৰিবা, সেইটো কাৰণে গছ
দৌৰি দিয় দৌৰি দিয়ে, দৌৰি দিয়ে পাছি উঠি।
উ নহয় অ', কাপে যদি তুমি দি দিয়া হাতত, সেই আমি ঠাণ্ডা হত যদি এতিয়া সেইখিনি আকৌ ঠাণ্ডা হৈ যাব না গোট খোৱাটো কমি যাব, লাহে ধাহে সি চিধা হৈ যাব মানে ভাল হৈ যাব। আৰু যদি গুট গুট দিবলৈ জোৱা, গাটো আৰু বেয়াহে হ'ব।
তেনেকে হেৰি এইটো ক'লা নেকি, মই ভাবো আছো মানে আচানকছে মানুহজনক চমকাই দিলেই, ঠিকে হৈ যাব তো গোট গুট দিয়েতো টো ভাল উ ভাল আইদিয়া হ'ব ন, বেষ্ট আইদিয়া হ'ব বুলি ভাবি আছো হয়, আকৌ যে মই মনে মনে মই মনে মনে ভাবি আছো, যে আ আৰু এতিয়া আৰু আৰু যদি কেতিয়াবা এই লৰ তো কিবা হেৰি মৰ্গী বেমাৰ হৈ যায় না, মই পিছফালে দি যাই কিনে হা হা হা?
নেটৱ্কটো গুচি গৈছে।
এতিয়া আহিছে?
অ' আহিছে, হেল্ল' এতিয়া বেলেগ কি চু আছা সোধা। বেলেগ কি সুধিব আছে সোধা, বেলেগ কি সুধিব আছে আৰু সুধা।
আৰু ৰবা ৰবা আম মনত পেলাব দিয়া। আৰু কি এটা আছিলে কি বেমাৰ, এই অ' উম মানে বেছি মোৰতো বেছি আজিকালি টোপনি নোহোৱা হৈ গ'ল হা। ত' মই ভালকে মানে টোপনি অহাৰ কাৰণে কৰিব পাৰিম মই, কি কি কৰিলে বেছি
টোপনি অহাৰ কাৰণে আৰ্কলজিষ্টৰ ওচৰত, ডৰ ওচৰত কি কৰিবা।
হা হা হা?
টোপনি নহয় কাৰণে আৰ্কলজিষ্টৰ ওচৰত যাব লাগিব, ডক্তটৰ ওচৰত কি কৰিবা? টোপনি অহা টেবলেট দি পেলাই ধ তোক, খেদাই দ উম, তোক
কি হয়?
এইটো কি বুলি বুজা হয় দিয়া তুমি মই
এইটো নতুন নাম শুনা পাইছো, নতুন নাম শুনা পাইছো মই আৰ্কলজিষ্ট বুলি।
তুমি বাদ দিয়া, বাদ, দা স বাদ দিয়া। ব দিয়া তুমি এইটো বে বাদ দিয়া, তুমি তম বাদ দিয়া তুমি বেলেগু সোধা।
নাই মই, মই ডক্তৰৰ ওচৰছো নাযাও যেনেকাে নাম তুমি কৈ আছা, হম। আৰ্কলজিষ্টৰ আৰু কিবা কিবা কৈ আছা। ন মই ডক্তৰ ওচৰতে নাযাওঁ যেখণ কিবা হলে মোৰ।
না-না-নাযাবা মোৰ ওচত আহিবা মই ঠিক কৰি দিম।
বেলেগ সোদা, মানুহক মোৰ ঘূৰালে কি কৰিব লাগে সোধা হেয়া সোধা।
আচ্ছা হা মই আৰু তাৰ মানে এ কুকুৰ এটাক যদি কিবা ৰে-ৰে-ৰেবিচ হৈ গ'ল হা, কুকুৰ এটাক মানে পা-পাগলা হৈ গ'ল ৰেব-ৰে-ৰেবিজ, ৰেবিজ ভাইৰাছ কিবা লাগি গ'ল তাৰ গাত হা, হে নাই নাই শু-শুনিলো কৈ আজো, এটো কুকুৰে যদি মোক কামুৰে হে ত' মোৰ গাতো ৰেবিজ হ'বই না।
হ'বই।
ত' মই যদি আকৌ যাই কুকুৰটোক কামুৰি দিওঁ, কুকুৰৰ গাত টানফা হৈ যাব নে? হৈ যাব লাগে
মানুহে তোমাকো কুকুৰ বুলি ক'ব, তাকো পগলা কুকুৰ বুলি ক'ব।
এ ম পগলা কুকুৰ নেকি, মই কুকুৰ নেকি? কি, কি কচা কোৱা হে।
কৈছা যে তেনেকে। তুমি যদি মানে কুকুৱে যদি তোমাক কামুৰে
উ।
উই বেজি ল'ব লাইব।
অ' এটোতো বুজি পালোঁ বেজি ল'ব লাগিব। মুঠতে মই মানে কনচেপ্টটো ক্লিয়াৰ কৰিব লাগে না মই ইমান মাজ জনো না।
ত' মই ভাবি আছোঁ যে, মোৰ গাত জোনখিনি মানে-মানে মই মানে কনচেপ্টো মই, হা হা?
যদি কুকুৰ যদি কামুৰা পিছত তুমি আকৌ তা-তাক কামুৰিবলৈ যোৱা
উ।
তেতিয়া হ'লে তোমাৰ জিনটোত হৈছে।
উ।
কমাতকে আৰু বাঢ়িবহে।
বাঢ়িব?
বুজি পাইছ, উ।
উ।
শুনে যদি আকৌ বাৰ তুমি তাক কামুৰিব যোৱা।
উ।
একে অল না তাৰ ইনফেক্যনবিলাক আকৌ তোমাৰ তালেই গ'ল।
এইটো, এইটো, এইটো তোৰ নিউটনৰ ল' তো জোনটো আছিল নিউটনৰ ল'। এভৰি এক্সন হেজ এ ইকুৱেল ৰিয়েক্সন এইটোতো উল্টাই দিছে, এটো আকৌ নিউটনৰ ল' উল্টাই দিলে।
কি?
এটোতো নিউটনৰ ল' জোনটো আছে ন, নিউটন, নিউটন চিনি পোৱা?
ইয়ে কোনটো নিউটন অ', আপেল আৱিষ্কাৰ কৰাটো নে কোনটো?
অ' এইটো, এইটো, এইটো। নিউটনৰ ল' কি আছিলে? যে এভৰি এক্সন হেজ এ ইকুৱেল ৰিয়েক্সন হা। ত' এটোতো এ নিউতনৰ ল'ৰ বাহিৰা হৈ গ'ল। যে মই কু-কু-কু-কুৰটোৱে মোক কামুৰিজে হা।
তুমি কি সুধি আছা?
হা হা হা?
নিউটন পালাগৈ, মোক নাৰ্ছিঙৰ কথা শুনা নাৰ্ছিঙৰ। নিউটনে আপেল আৱিষ্কাৰ কৱা নাছিলেটো, গ্রেভি তি আৱিষ্কাৰ কৰিছিল। আপেল গছত লাগি
অ' হ হ এইটোৱে।
নিউটন কি